হেল্ল'। অ' কি কৰি আছা?
আছো এনেই।
অ', অ'। মইয়ো এই আছো এনেই, এতিয়া ভাত পানী খাই অলপ জীয়াই আছো আৰু।
অ', অ'।
ক'ৰবাত গৈছিলা নেকি আমি আগবেলা?
নাই, যোৱা নাই ক'তো।
অ'।
অ' যোৱা নাই মানে মই কলেজ গৈছিলো। কলেজৰ পৰা আহি পাইছো অলপ আগত।
অ', অ', মইয়ো সেই আজি কলেজ গ'লো আহি পিনে আহি গ'লো এটা বজাত।
অ', অ'। মই আজি বাৰটাতে আহিলোঁ।
অ' মইয়ো সেই এটাতে আহিছিলোঁ আৰু ক্লাছ ক্লাছো শেষ হ'ল এটা আহি পিনি আৰু ভাত পানী খাই এতিয়া অলপ জিৰাই আছো।
উম', উম'।
নাই এনেকুৱা যোৱা প্লেন নাই বাৰু, যোৱা।
উম, উম'। উম।
তুমি যাবা কৰ'বাত।
মই সেই ভাবিছো ওচৰৰ খুড়ী এজনীৰ ঘৰলৈকে যাওঁ বুলি। মাতি থাকে মানে সদায়। তাৰ পিছতে যোৱা নহয় যে।
অ অ,
আজি সেই অলপ পিছবেলা এনেই থাকিম যে গৈ আহিম বলো তাতে ভন্টি এজনীও আছে। এম এ বা হাই ছেকেণ্ডাৰীত ফাইনেল ফাইনেল কলেজত নাম ল এই তাই মানে যাব কিন্তু তাহঁতৰ ঘৰতো যোৱা নাই অলপ যাম আৰু খবৰ কৰি আহিম ভাবিছ
ভালে ভাবিছা।
উম বাকী হেৰি কি হ মা
মায়ে এ ঊলগুঠি আছে কিবা শৰাই ঢাকনি বনাই আছে।
উম উম জানে। শৰাই ঢাকনি বনাব তাৰ পিছত আকৌ এনেকা বহুত বস্তুৱে বনাই বাৰু ঊলৰ, ধৰি লোৱা মানি বেগ মানি বেগ চানী বেগ এইবিলাক।
চুৱেটাৰো বনাই নি
হে
চুৱেটা সেইবোৰ বনাই। আমাৰ মাইয়ে আকৌ এইবোৰ ন অ'। বনাব নাজানে সেনেকুৱা অকল তাঁতহে বয়।
অ' ছেম আমাৰ মাও তাত তাতো বয় এইবিলাক।
উম, মাইয়ো অলপ। কাম নকৰে তাত হে বয়।
উম - উম।
উম, মেখেলা চাদৰ বয় মানে আৰু।
উম-উম, আমাৰ মাও বয় বাৰু দেই এবাৰ বৈ উঠিছে হে ন ভন্দুযোৰ ওলাই উঠিছে, মেখেলা চাদৰ হম, কলা।
উম।
উম, তুমি জানা বব।
নাই মই অলপ -অলপ জানো আৰু মাৰ লগত লাগো অলপ-অলপ। এনে বেছিভাগ নাজানো, শিকি আছো আৰু লাহে - লাহে। হে অলপ - অলপ।
অহ', ভালেই হৈছে শিকিব লাগে।
উম। উম, কিব
তুমি জানা তাত বব।
উম, ময়ো ভালকে নাজানো। খালি একদম প্ৰথমৰ পৰা আহে। কৰলৈকে নাজানো আৰু। সেই এনে বব জানো। উম, ফুল বাচিব নাজানো অকল এনেকা সূতা জোৰাব জানো। টানিব জানো এ।
উম - উম মই অলপ-অলপ শিকি আছো বাৰু ফুলবাচাটো - ফুলবাচাটো।
অহ', - অহ', মই ফুল বচাটো এতিয়া লৈকে পৰা নাই শিকা নাই আৰু। গ'লাই। অই' দিছিলো এবা এবাৰ দেই। ল'ৰা বনাবৰ কাৰণে কুচাই দি যে মানে। সেইটো মানে এবাৰ ষ্টেতাৰ বনাইছিলো দে ডাইৰেক্ট, প্ৰথম মানে শিকিচো। ফিল্টাৰ বনাই ললি মানে ডাইৰেক্ট, তাৰপিছত একদম ফিনিচিংটো মাৰিব নোৱাৰিল ফিনিচিং টো মানে সেইটো থাকি গ'ল তেনেকে। লাগিব জানো।
উম - উম-উম। অদো বনোৱা মই শিকিছিলো কিন্তু মানে টান হৈ থাকে মানে অলপ কোমল হৈ নাযায় আৰু পুৰা থান, টান কে লাগি থাকে আৰু মই বনাব নাজানো।
হম।
তাৰপিছত বাদ দি দিলোঁ আৰু নাই বনোৱা।
অহ। এতিয়াৰ পৰা ওলৰ কামেই মায়ে কৰি আছে তাঁত নাই লগোৱা নহয়।
নাই তাঁত লগাই উঠিছে এতিয়া তাঁত লগোৱা নাই, লগাব আৰু কেইদিনমানৰ পিছত।
হেল্ল' বতৰ আজি ৰ'দ দি আছে এতিয়া।
এ আমাৰফালে বৰষুণ।
আমাৰ এতিয়া ৰ'দে আছিলে কিন্তু এতিয়া বৰষুণ আহো আহো কৰি আছে।
উম, ৰ'দ ওলাই বৰষুণ দিয়ে নেক কি আছে?
ইভিনিং টাইম, পিছবেলা যদি এনেই থাকা আহি যাবা এইকিদিনতে এদিন ফুৰিবলে আকৌ! এদিনো আহা নাই
উম, উম, যাম দিয়া।
উম। বাকী, এতিয়া শুবানে কিবা কৰিবা?
নাই শুৱা! শুৱাটো নহয়, মই শুই বেয়া পাওঁ। দিনত।
অ', উম।
শুই উঠি দিলে মাথাতো কিবা ডগুৰ ডগুৰ লাগে যে। চবৰে।
উম। তাৰপিছত এই কি বুলি কয়, দেউতা কাম গ'ল?
উম, দেউতা ঘৰত নাথাকে, অৰুণাচলত থাকে।
অহ! তুমি অৰুণাচল গৈছানে? এনে এইবাৰ অহ! বন্ধত ক'ত যাবা! জুলাই মাহৰ ছামাৰ ভেকেচনত ক'লৈ যাবা?
তাকেই ভাবিছো ক'ত যোৱা হয়, জানো আৰু।
উম, অহ।
ক'ৰবাতটো যাব লাগিব বাৰু! ঘৰখনত নো কিমান থাকিবা আৰু এক মাহ।
উম, মায়ে ময়ে আমনিও লাগে‌ যে।
উম, উম। তুমি ভাবিছা কৰবাত যাবা?
উম, ক'ত যাম বুলি এনেকে ভবা নাই। গৰম বন্ধ যে, শিৱসাগৰলৈ যাম বুলি ভাবিছো। আমাৰ বা থাকে যে।
অ', অ'।
বা ওচৰলৈ যাম, তেতিয়া শিৱসাগৰ অলপ মানে ফুৰিম আৰু বুলি ভাবিছো।
উম-উম।
উম।
এনেকুৱা গৰম। দিনত হৈ আছে ন তোৰ। ঠাণ্ডা জেগাত যাবলে ভালেই হৈ আছে বাৰু এতিয়া।
অহ। তাকে।
উম।
তাকে এতিয়া মই বোলো সেই তোমালোক শুনো মানে কি কৰিছা পিছবেলা আজিটো আহিব নোৱাৰিবাই মইতো পাৰিলে এইকেইদিনতে এদিন আহি যাবা মা তাত।
উম, তুমি আজি ক'ৰবাত যাম বুলি কৈছিলা। চিলা নহয় আজি নাযাও দিয়া বেলেগ দিনাখন যাম।
আজি নালাগে বাৰু আজ মই এফালে যামে মানে। উম আহিলে। ফোন মাৰি দিবা আৰু মই যেতিয়া নাথাকিলে। লগ বাকি এতিয়া। হেৰি কি বুলি কয় গৈছিলো কলেজ হেৰি এইটোতো জুলাই মাহৰ পৰা বন্ধই নহয়। দিয়া হব নহয় এইকেইদিনত আহিব নহয়। জুলাই মাহতে আহি যাবা এদিন থাকাকেও আহিবা।
উম-উম।
উম।
হ'ব-হ'ব।
অ' থকাকে পাৰিলে আহিবা আৰু।
উম-উম-উম।
উ বাকী হেৰি ফুল ৰুইছা নাই তুমি বৰ ধুনীয়া আকৌ বোলে ফুল ৰুইছো বুলি কৈছিলা যে সেইদিনা খনে।
ৰোৱা আছে বাৰু গোলাপ ফুল, তগৰ ফুল, নাৰ্জি ফুল এইবিলাক আছে।
অ'। তাৰপিছত হে এতিয়া ইমপ্ৰেচনটোছা
হম।
ইমপ্ৰেচনটো আছে এনেক যে সৰু সৰু ফুলটো গোলাপ ফুলৰ নিচিনা অকমান।
হম।
সেই গোলাপ ফুলৰ নিচিনা সৰু সৰু ফুলতটো আছে নাই ইমপ্ৰেচনটো।
গোলাপ ফুলৰ নিচিনা সৰু-সৰু ফুলটো আছে।
ভাল লাগে কি কালৰৰ?
এইটো গুলপীয়া আছে। আৰু এটা কিবা কালাৰ আছে নহয় কি কালাৰ? এইটো হালত হেৰি টাইপৰ ৰঙা-ৰঙাও আছে।
অ'।
পাতলা গুলপীয়া থাকে।
উম।
গা নিচিনা যে সেই
অ', অ'। অ'। সেইকেটা কালাৰ্চ কালাৰ ভাল লাগে, পাতলা গুলপীয়াটো
এই এ বেছি দাঠ গুলপীয়াটয়ে ভাল লাগে। গোলাপ ফুল
অ', সেইটোও ভাল লাগে। অ'। উম। বাকী, অ', অ', চিজন ফুলৰ কি হৈ, অকল ইমপ্ৰেচন আছে। আৰু গোলাপটো আছে ন', এ আহিলে মানে এইবাৰ গোলাপ ডাল এদাল লৈ আনিবাচোন।
উম হ'ব দিয়া, আমিওঁ লৈ যাম।
বাহ। পাহৰি নাথাকিবা, লৈ আনিবা।
উম, উম, হব।
উম।
ঠিক আছে হ'ব দিয়া। ঠিক আছে হ'ব দিয়া।
অ', অ'।